কওক আপোনাৰ
হয়, শুনিছে?
অ' মই ক'লটো কাতি দিলোঁ মানে, এই ভাইটি আহিছিলে।
অ'।
ভাইটিয়ে অহাৰ কাৰণে মানে, ভাইটিয়ে বস্তু এটা বিচাৰিছিলে সেইকাৰণে দিলোগে গৈ।
হুম।
উম। আজি শ্লইছৰ একাউণ্ট এটা খুলিলোঁ।
মোবাইলতে খুলিছা?
উম - উম।
মই খুলিবলে চাইছিলোঁ, মোৰ নহলে। কিবা প্ৰব্লেম আহিছে। কি বা? নাজানো।
কাৰ ৰিফাৰেলত খুলিব ওলাইছিলা?
হা?
কাবাৰ ৰিফাইলত খুলিব ওলাই
নহয় - নহয়। এনেই খুলিব লৈছিলো, মোক লগা আছিলে‌। নহ'ল পিছে।
ৰিফাৰেলত খুলিব লাগে। বিশ্বাৰ নাই।
অ' সেইটো
মই কি কৰিলোঁ, মোক যোনে ৰিফাৰ কৰিছিলে
অ'।
মই ৰিফাৰেল কডটো নবহোৱাকে খুলি দিলোঁ। সি একোৱে নাপালে।
তেতিয়াহলে কি কামত আহিব?
হুম?
তেতিয়াহলে ৰেফাৰলত সোমাই কি লাভ?
নহয়। কডটো মানে নিদিলোঁ যে মই।
অ'। অ' নিদিলা। কডটো দিব লাগে। কডটো দিব লাগে। কডটো দিব লাগে, ৰেফাৰেল কডটো।
আমিও যামতো। কডটো দিব লাগে, প্ৰথমতে দিবলৈ আহে। উম - উম।
ক'ত যোৱা‌?
এ কাপোৰ- কাপোৰ কেইটামান কিনিম বুলি ভাবিছিলোঁ। সেইকাৰণে অ'- হা?
ললা?
ছোৱালী মানুহৰ কাপোৰ পিন্ধা যদি, পিন্ধিব পাৰা।
এ নহয় হে। কাপোৰ গিলা কৈছা, ছোৱালী বুলি কলে ছিলে ন'
নহয় মইটোতো এতিয়া ছোৱালী মানু্হৰটোৱে কিনিবলৈ যাম। কিন্তু যদি তুমি বিচাৰা যে মোৰ কাপোৰ পিন্ধি পলে তেতিয়াহলে দি দিম মই।
উম নালাগে দিয়া।
আমিও যাম। অ।
উম আনিবা মোলে আনিবা মোলৌ।
তাকে হে।
তাকেহে নালাগে দিয়া গুছি গলো বেলেগত।
মোৰ হাতত পইচা নাই যে। অ আমিও টো যাওঁ। হা কিন্তু নাই কোৱা মহাই মোক। হেল্ল'
উম
তুমি নোযোৱা নেকি মাহি? তুমি নোযোৱা। অহ অহ হা- এ হেৰি মোক কোৱা নাই দেখিছানে যাবলৈ ওলাইছে। মই কৈ আছো। আমিও যাম নহয় আমিও যাম নহয় বুলি তেতিয়া কৈ আছে একো মুখে মাতা- নাই হেল্লো'
উম ওলাই যোৱা।
কি?
তোমাকলোকলৈও -
নিব।
উম
আচ্ছা
উম
হেৰি মোৰ নহয় নহয় মোৰ চৰ্দি লাগিছে মই এনেই সেনেকে কোৱা নাই।
মোৰো লাগিছে অকমান।
চৰ্দি থকা মানুহৰ সংস্পৰ্শলৈ আহিলে। চৰ্দি লাগিয়ে যায় বোলে।
আ হয় পিছে মবাইলে মবাইলে আহি গল। কথা পাতি আছো ন, সেইকাৰণে আহি গ'ল মোবাইলে মোবাইলে।
তাকে ন হ'ব পাৰে কিন্তু। কিন্তু মোবাইলত বাগৰা আজিলৈকে শুনা নাই বাৰু মই।
হু।
হুম
ময়ো শুনা নাই আজি প্রথম মোৰো।
তাকে ন
বজাৰলৈ নিনিয়ে নেকি?
তাকে যাওঁ ওলাওঁগে।
আচ্ছা।
উম
আনিবা মোলে।
পিন্ধি যাম ভাবিব লগা হৈ থাকে জানানে?
উম, মোলৈ আনিবা কিবা।
পইচা দি দিবা আনিম।
পইচা কিয় দিব লাগে, তুমি দিবা।
পইচা নাই যে, পইচা অলপ পঠিওৱা চোন অনলাইনত।
অ, কিমান লাখ লাগিব কোৱা?
হা
কিমান লাখ লাগিব কোৱা।
হাজাৰত কথা নোকোৱাই নেকি?
হাজাৰটো মোৰ ভৰি মানে কি কেনেকুৱা আৰু মোৰ দৰ্জাখন খুলিলে হাজাৰ- অলপ লাখত টাইৰেকচন কৰিব লাগে। নাই তুমি মোক ছিঙি নোপোৱা।
হ'ব দিয়ক।
সঁচা কৈছোঁ যোৱা কালি আই ফোন এটা ললো। তাৰপিছত যোৱাকালি আইফোন এটা লৈছিলো।
পৰিলে।
হাজাৰে ক'ত লাখত, তাৰপিছত কি হ'ল। এ আইতাকোতে ৰাস্তাত পৰি গ'ল। তাৰপিছত আৰু মানে কি মই কেনেকুৱা জানা।
কি ওলটা পুলটা বকী আছা কোৱাচোন হ'ল। তা- উলতা বকি আছা।
পানি পি লৈছা ন তাৰ পিছত কি হ'ল মই মানে কি। এই টো ঝুপনা ঝুপনা কি বুলি কয় এইটো অসমীয়াত। শালি কিনি মোবাইলটো একদমাল শালি কি মোবাইলটোতো দিব লাগিব ন।
উম।
এইটো বানে মই মানে মই মানে কি মই। নাহালো কেনেকে হালিলে মোৰ হালিব মন নগ'ল মানে কি মই নাাহালো কাৰণ। কাৰোবাৰ মানে কি এনেকুৱা হল যে কি জুকলা বুলি যে কয়। মে আদত মে নাহি হে, আচ্ছা নাহি লাগতা মানে কি কেনেকুৱা আও।
হ'বা দিয়া বেলেগ কথা এই হেৰি কি আছিলে এইটো ভাত পানী খোৱা হ'ল?
ভাত-পানী।
হা
নাই কোৱা।
আচ্ছা আচ্ছা।
মানে কি মোৰ হাতখন কিবা হৈছিলে সেইকাৰণে খাব পৰা নাই আ খুৱাই দিয়া যদি কথা নাই।
খুৱাই দিবলৈ মানুহ নাই নেকি?
নাই।
আহি লৈ পেলাই পৰা এফালে ৰৈ আছে। হেল্ল'। উম উম কোৱা হেল্ল'।
হে।
কোৱা ধেমালি কিয় কৰি আছা কিবা ভালকে পাতিলেই হ'ল ন।
যাবলে ওলাইছে নেকি?
তাকে ওলাবলে লৈছো।
আচ্ছা।
অহ। পাইত।
কিমান টাইম লাগে এনে ওলওঁতে।
কি
এনেই কৰবলৈ যাবলৈ ওলাউতে এনে কিমান টাইম লাগে নো।
ছোৱালী বিলাকৰ এনেই ঢেৰ টাইম লাগে।
সেইবাৰে ৰাদিছো
মোৰ বেছি টাইম নালাগে।
কিমান দে কণ্টল।
ঠাতটাও নামাৰিবা দিয়াচোন। ডেৰ ঘণ্টাটো কম নহয় ন'?
ডেৰ ঘণ্টা কমে হয়।
আৰে ডেৰ ঘন্টাটো কম নহয় ন'? মোৰ নালাগে ইমান টাইম, হা মুখ, হাত ভৰি ধোৱাৰ পৰা ধৰিলে বোলে দহ মিনিটতো হৈ যায় পোন্ধৰ মিনিটতো হৈ যায়।
আচ্ছা-আচ্ছা।
মই মেকআপ কৰোঁ নেকি ইমান টাইম লাগিবলে
নকৰা নেকি?
নকৰোঁ
লিপিষ্টিক দিয়া নে লিপিষ্টিক লিপষ্টিক দিয়া নে
মই মেকআপ নকৰাকে ধুনীয়া যে সেইকাৰণে নকৰোঁ।
নেচাৰেল বিউটি,
তাকে সেনেকুৱাই আৰু
কি আনিবা মোলে?
পইচা নাই দেই, পইচা পঠাবা অনলাইনত।
সুধিলো চোন কিমান লাগে কোৱা
অ' বেছি নালাগে, বত্ৰিশ হাজাৰ পাঁচশ টকা।
বত্ৰিশ হেজাৰ পাঁচশ টকা মোৰ ট্ৰানঞ্জাকচনৰ মানে কি মিনিমাম লিমিতে এক লাখ তাৰ তলত নাযায়।
আচ্ছা ঠিক আছে ডেৰ লাখ টকা পঠাই দিয়া।
অ' দিছোঁ ৰবা, স্ক্ৰেনাৰটো দিয়া।
উম, স্ক্ৰেনাৰত ডেৰ লাখ টকা নাহে।
মই কলোঁ চোন মোৰ বেংক একাউণ্ট একাউণ্টে বেলেগ মোৰ বেংক একাউণ্টে বেলেগ। কলেচোন মিনিমাম। এক লাখৰ তলত নহয়। এক লাখৰ ওপৰত হয় মেক্সিমাম। ধেমালি কৰিছোঁ, তুমি স্কেনাৰ দিয়া দি আছোঁ।
তাকে
হম-হম। অ' কোৱা
অ'
হেল্ল'
শুনি আছোঁ কোৱা
আচ্ছা কি শুনিছা-কি শুনিছা?
কি?
কি শুনিছা?
প্লিজ
কি হ'ল হেল্ল' অ'-অঁ কোৱা-কোৱা ধেমালি কৰিছিলোঁ অলপ
মই বেয়া পাওঁ বেছিকে ধেমালি কৰি থাকিলে
বট চৰি হা বেয়া নাপাবা। উম
ওলাই আছা ওলোৱা হ'ল নে?
ওলোৱা হৈছে আৰু
উম, কোন-কোন যাবা? হুম। হেল্ল'?
হেল্ল'?
উম, কোন - কোন যাবা?
শুনি আছোঁ। মই, মাহী, মহা, ভাইটি দুটা এনেকে যাম।
আচ্ছা গোটেই কেইটা যাব।
উম, উম, গোটেই কেইটা যাম।
কি কি নিবা এনে?
এ, মোৰ এ কিবা স্পৰ্টিং হাফ পেণ্ট কেইটামান।
হুম।
উম, গৰমত পিন্ধিব কাৰণে।
অ',
উম, উম,
ঠিক আছে উলাই লোৱা।
উম, ঠিকে আছে দিয়া হ'ব দিয়া।
উম, দিয়া।